হয় কি খবৰ বাৰু তোমাৰ?
অ', ভাল, ভাল তোমাৰ খবৰ ভালনে বাৰু?
অ', আছো দিয়া তুমি বিজি আছা নেকি বাৰু?
নাই, নাই কোৱাচোন?
নহয় তোমাক মানে কেইটামান মানে কথা সুধিলো হয়।
অ, কিহৰ বিষয়েনো?
অ' তুমিটো বন বন সংৰক্ষনৰ কথাটো বাৰু শুনিছা হয়নে?
অ' বন সংৰক্ষণটো শুনিছোঁ বাৰু হয় কোৱা।
অ' বন সংৰক্ষণ বুলিলে কি বুজা বাৰু তুমি?
ও' ও' বন সংৰক্ষণ বুলি ক'লে এতিয়া
আমাৰ যিবিলাক আমি মানুহ বিলাকে, সাধাৰণতে মানুহ বিলাকে ধ্বংস কৰি আহিছোঁ যিহেতু।
হয়। ত' বন যিবিলাক হাবি জংঘল যিবিলাক আছে আৰু বন বন আছে। সেইবিলাক সেই সম্পদ বিলাকক আমি যে মানুহ বিলাক লাকে কিবা এটা বনাবৰ কাৰণে মানে ধ্বংস কৰি আহিছোঁ তাৰ তাৰ বাবে ৰৈ মানে যিটো সেই বন খিনিক মানে ধ্বংসৰ পৰা ৰক্ষা কৰিবৰ কাৰণে ইয়াক ইয়াক সুস্থ
সুৰক্ষিত হয়। কোনেও যাতে একো কৰিব নোৱাৰে তাক সুৰক্ষিত অৱস্থাত ৰাখিবলৈ হয়। সুৰক্ষিত অৱস্থা ৰাখিবলৈ সেই আমি বন বন সংৰ ক্ষণ কৰিব লাগে বুলি মই ভাবো। কাৰণ যিহেতু আজিকালি আমি আমি যিকোনো আৰু, আমি ইমান কথা নাভাবোয়ে যে গছডালে আমাক ইমান মূল্যবান বস্তু দি আছে, অক্সিজেন দি আছে অক্সিজেন দি আছে, অ' তাৰপিছত ফলমূল দি আছে, তেওঁৰ কিন্তু সিমান খিনি আমি নাভাবো ছাঁ দি আছে, ত' সেইখিনি আমি মনত নাৰাখি গছ এডাল কিবা এটা কাৰণত আমাৰ যদি ঘৰৰ আশে পাশে আজিকালি ডাঙৰ ডাঙৰ বিল্ডিংছ হওঁক বা বিভিন্ন ধৰণৰ অট ট্টালিকা বনাবৰ কাৰণে আমি আমি আমি ইমান অ' চেলফিচ হৈ যাওঁ যে আমি বনবিলাক কাটি কেনে অ গত তে ডাঙৰ ডাঙৰ অট্টালিকা বনাব খোজো, কিন্তু সেই যে আমি তাৰ ফলত যে কিমান বিভিন্ন ধৰণৰ অক্সিজেন চৰি কাৰ্বন ডাই অক্স ক্সাইড, এইবিলাক যে অ', উম বহুত ওলাই ত' সেইবিলাক কোনে হে কৰিব? পিউৰিফাই এটা আমাৰ আশে পাশে থকা পিউৰিফায়াৰটোৱে নোহোৱা হৈ যাব। তেতিয়া আমাৰ মানুহবিলাকক কোনে বচাব। সেইটো কথ থা আমি মানুহবিলাকে একদমেই ভবা নাই।
হয়, হয়। অ', বনজ সম্পদে মানুহক কি কি সুবিধা দিয়ে বাৰু? আমাৰ মানে হে
অ', এতিয়া বনৰ সম বনজ সম্পদে আমাক বিভিন্ন ধৰণৰ অ' সা সুবিধা দি আছে। যেনেকে আমি অ' তুমি শুনিছানে গছৰ পৰাই আমি কাগজ বনাওঁ।
হয়, -হয়, শুনিছোঁ -শুনিছোঁ।
ত' হয় গছৰ পৰা আমি কাগজ বনাই আছোঁ গছৰ পৰা গছ এডাল কাটিলে কাঠ পোৱা যায় আৰু আমাৰ আমাৰ আশে পাশে বিভিন্ন ধৰণৰ ঔষধি উদ্ভিদো পোৱা যায়। যায় যিবিলাক আমি মানে কিছুমান চিনি নাপাওঁ বা কিছুমান অ জান নাজানো, হয়। ত' বিভিন্ন ধৰণৰ ঔষধি উদ্ভিদ বিলাক আছে। গছে আমাক ফল মূল দিয়ে। বিভিন্ন ধৰণৰ, এইবিলাক বস্তুৰ যোগান দিয়ে। আৰু এ এটা কথা কওঁ এতিয়া বন হৈছে আমাৰ প্ৰকৃতিৰ কাৰণে আমাৰ, আমাৰ মানুহৰ কাৰণে এক অমূল্য সম্পদ। যিয়ে আমাৰ, আহ বনে আমাক অক্সিজেন দিয়ে, আৰু তাৰ যিবিলাক আমাৰ প্ৰায় উম, এ- কি বুলি কম, পৰিবেশটো বেলেঞ্চ যিটো কৰি ৰাখে বেলেঞ্চ কৰি ৰাখে হয়। গছ- গছনিয়ে বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইড বিলাক আশে পাশে থকা যিবিলাক কাৰ্বন ডাই অক্সাইড আছে, বা আমিয়ে আহ আমি কাৰ্বন ডাই অক্সাইড যেতিয়াই এৰি নিদিওঁ কিয় তেতিয়াই বায়ুয়ে সেইখিনি গছে, সেইখিনি নিজে লৈ লয়। আৰু, তেওঁলোকে অক্সিজেন আহ দিয়ে।
হয়। হয়। আৰু, অহ আমাৰ মানে বন, বন ধ্বংসৰ মূল কাৰণ তুমি কি বুলি ভাবা?
এতিয়া বন ধ্বংসৰ মূল কাৰণ বুলিটো মই ভাবো যে, আমি নিজেই,
হয়। আমি মানে নিজে ধ্বংস। কৰি গৈছোঁ। হেই হিচাপত মূল কাৰণটো আমিয়ে হওঁ।
হয়-হয় আপুনি ঠিকে কৈছে। এতিয়া একদম বন ধ্বংসৰ চবতকে ডাঙৰ কাৰণ হ'ল আমি। এ যিহেতু আমি ইমানখিনি, নিৰ্ভৰশীল। এডাল গছৰ ওপৰত আমি বহুখিনি নিৰ্ভৰশীল। এতিয়া তাৰ, গুণ খিনি, সেই গুণ খিনি আমি যদি আহ মানে উম, আওকাণ নিদি কেনে আমি সেই গছডালক কাটি মেলি, কাঠ বনালো, ঘৰ বনালো, আৰু ডাঙৰ ডাঙৰ অট্টালিকা বনালো হয়। তালিকা বনালো ত' তাৰ ফলত কাৰ ক্ষতি হ'ল। তাৰ ফলত
আমাৰ হৈছে। হয়, হয়।
সেইটো কাৰণে তাৰ ফলত আমাৰে ক্ষতি হ'ল শেষত। এ সেইকাৰণে মই ভাবো আহ যিটো, আহ কি আছিল? ধ্বংসৰ মূল কাৰণ হ'ল আমি, আৰু বিভিন্ন ধৰণৰ আজিকালি। আহ ধ বন কাটি কেনে বিভিন্ন ধৰণৰ, এ যিবিলাক উদ্যোগ হয়, উদ্যোগ স্থাপন কৰিছে। নগৰীকৰণ আপোনাৰ এতিয়া গুৱাহাটী খনত, আপুনি চাব গ'লে গুৱাহাটী খনত। চাবচোন কিমান দাল গছ গছনি আছে। আজিকালি ইমান পাহাৰৰ ওপৰত ঘৰ গছ-গছনি বিলাক কাটি, হয় গছ-গছনি বিলাক কাটি কেনে ঘৰ বনাইছে, অট্টালিকা বনাইছে হয়। এটা ভাল অ'- নগৰৰ কাৰণে এখন ভাল নগৰৰ কাৰণে অট্টালিকাৰ প্ৰয়োজন হয় বুজিছো মই, কিন্তু-
হয়-হয়।
গছ তেওঁলোকৰ কাৰণ কিমান প্ৰয়োজন তেওঁলোকে এতিয়াও চাগে বুজি পোৱা নাই। আৰু- অ' তুমিতো জানাই গুৱাহাটীত প্ৰদূষণৰ কথা।
হে, হেল্ল'।
হেল্ল', হয়, গুৱাহাটীতটো তুমি প্ৰদূষণৰ কথা শুনিছাই চাগে?
হয়, শুনিছোঁ, শুনিছোঁ।
তো সেই প্ৰদূষন বিলাক আহ' কেনেকে ন' গুচি যাব বা কেনেকে ন' কম কৰিম, সেই গছ-গছনি ৰুলে, গছ-গছনি তেতিয়াহে নিজে কাৰ্বন-ডাই-অক্সাইড খিনি আহ' শোষণ কৰি ল'ব পাৰিব আৰু তাৰ ফলত আমাক অক্সিজেন দিব পাৰিব আৰু যেতিয়া কা গছে নাথাকিব তেতিয়া সেই অঁহ' কাৰ্বন-ডাই-অক্সাইড যিখিনি আছে সেইখিনি কেনেকে নোহোৱা হ'ব, কেনেকে কে সেইকাৰণে আমাৰ যিটো প্ৰদূষণ বুলি কয় প্ৰদূষণ বৃদ্ধি পাইছে এইটো কাৰণত তে মই বৃদ্ধি পাইছে বুলি কওঁ।
আৰু-
বাৰু আমাৰ অঁ' চৰকাৰৰ ফালৰ পৰা চৰকাৰে কি কৰিছে সেইটোতো বাৰু আমি ক ক'ব নোৱাৰো আমাৰ, অসম চৰকাৰে কি কৰিছে সেইটো ক'ব নোৱাৰো কাৰণ বাৰু চাওঁকচোন দ্বীপৰ বিলৰ গছ কাটি নোহোৱা কৰিছে। এতিয়া
সেই দ্বীপৰ বিলখন কিমান পৰ্য্যটকৰ বাবে এখন ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ স্থলী আছিল আৰু সেই অ' হয়। তাৰে পৰা বিভিন্ন ধৰণৰ পৰ্য্যটকে আহি তাত তে বহি আ, আউম, আহ' আবেলিৰ যিটো সূৰ্য্য অস্তই যোৱা ক্ষণ, সেই ক্ষণ উপভোগ কৰিছিল। কিন্তু সেই ক্ষণ এতিয়া আহ' উপভোগ কৰিবলৈ তেওঁলোকৰ মনেই নাযায়। কাৰণ ইমান ধুনীয়া গছ-গছনি, চাৰিওফালে কাটি-মেলি শেষ কৰি দিলে। এতিয়া যদিও কোনোবা এজন মানুহেও গোটেইফালে গছ-গছনি ৰোৱে, সেই গছ-গছনি বাৰু এদিনতেই যেনেকে এদিনতে গোটেই গছ-গছনি কাটি পেলালে, এদিনতে তে গজিব নে, নগজে কোনো, হয়। আহ' এদিনতে গছ-গছনি গজি নাযায়। সেইবাবে মই ভাবোঁ আমি মানুহেই আমাৰ মানুহৰ আহ' শত্ৰু বুলি ক'ব, কলেও ভুল নহয় বুলি মই ভাবোঁ।
হয়, হয়, হয়। সেইটোতো হয়েই, আমি মানুহে মানুহৰ শত্ৰু হৈ গৈছো বৰ্তমান সময়ত।
উম, উম। সেইটোৱেই।
হয় আৰু আমাৰ চ, চৰকাৰে বাৰু কিছুমান জাগাত মানে কিছুমান অ' গছ-গছনিও ৰুইছে বা বিভিন্ন ধৰণৰ পাৰ্ক বনাইছে, আমাৰ বহুত সংৰক্ষণো কৰিছে, সেইটো বাৰু সেইটো ক'ব লাগিব। কিন্তু এই হিচাপত মানে অ, সংৰক্ষণৰ হিচাপত আমি আমাৰ মানুহৰ আমাৰ হিচ আমি মানুহৰ ফালৰ পৰা আমি কৰিব কি পাৰোঁ বাৰু- এই ক্ষেত্ৰত?
অ', বাৰু চৰকাৰে যি কৰিছে কৰক, হয়নে? চৰকাৰে ব্যব অ', চৰকাৰে, এখন চৰকাৰে আমাক আ এ, মানুহৰ কাৰণে, সাধাৰণ মানুহ যিখিনি আছোঁ, তেওঁলোকৰ কাৰণে সাধাৰণতে ভাল কথা ভাবিব লাগে বুলি মই ভাবোঁ। ত', তেওঁলোকে এখন অ', হয়। তেওঁলোকে এখন মেডিকেল কলেজ বহাইছে বা অ', এই তেওঁলোকৰ কাৰণে এখন মেডিকেল কলেজ বহাম এইখিনিত, এনেকে ভাবিছে কিন্তু, সেই মেডিকেল কলেজখন বহাব কাৰণে কিমান গছ-গছনিৰ জান গৈছে, তো তেওঁলোকে সেইটো কথা ভবা নাই। আৰু বাৰু ভাবিছে যদিও তেওঁলোকে ভাবিছে চাগে যে অ', গাওঁ গছ-গছনি পিছতকে ৰুই দিম। কিন্তু, সেই যে ইমান বিলাক ভৰ ভৰি থকা, গছ-গছনিৰে ভৰি থকা সেই ঠাইখন এদিনতে হৈ যাব বনে মোৰ প্ৰশ্ন সেইটোৱে। এদিনতে কোনোদিনে হৈ নাযায়। অ', মই সেইটোৱেই ভাবো এইটো কুল চৰকাৰৰ দুখ বুলি নহয়, কাৰণ আমি মানুহেও ভাবো যে অ', আমাক এটা উন্নত জীৱনৰ প্ৰয়োজন, আমি ভাবো। আমি হয়, আমি ভাবো যে আমাক এটা উন্নত জীৱনৰ প্ৰয়োজন আৰু সেই উন্নত জীৱন বিচাৰি কেনেই, আমি বিভিন্ন ধৰণৰ বস্তুৰ পৰা হাবাথুৰি খাওঁ। আৰু চৰকাৰেও সেই চৰকাৰেও সেই কাম, কামটোৱে কৰি আছে যে অ', সিহঁতক এই বস্তু দি দিম, চৰকাৰে কোনো বেয়া কথা ভাবা নাই যে অ অ', মেডিকেল কলেজ এখন বনাব মেডিকেল কলেজত বিভিন্ন ধৰণৰ যিবিলাক নৱ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীয়ে ভাবিছে ডক্তৰ হ'ব, সেইবিলাকে পঢ়িব পাৰিব সেইটো কোনো বেয়া কথা নহয়, হয় কিন্তু মোৰ এ, এইটোয়ে কথা যে তেওঁলোকে যিমান পাৰে গছ ৰোৱক। অকল যে আজি ৰুইছো আজি গছ কাটিছো আজি ৰুইছো এনেকুৱা নহয় সদায় ৰুওক।
হয়, হয়।
সেইটোতো হয় বাৰু আমি, আমি মানুহেও বাৰু আমি মানে আমি গছ কাটিলে আমি যি গছ ৰুওঁ, তাৰ প্ৰতিপালনো ভালকে কৰিব লাগে। কিন্তু এইটো কথা বহুতে মানে কৰিব নোৱাৰে কৰিব নোৱাৰে বহুতে এইটো।
অ', অ', সেইটোৱে। এতিয়া গছ এডাল ৰুবলে প্ৰতিপালন কৰিবও লাগিব। অকল গছ ৰুলেই যে হৈ যাব সেনেকুৱা কথা নাই হয়। আৰু
সেইটো নহয়ে।
হয় সেইটোৱে। আৰু এতিয়া গছ বন মানে গছ যিবিলাক আমি ধ্বংস কৰি আহিছো তাৰ ফলত বিভিন্ন ধৰণৰ যে মাটি ক্ষয় হয়, আ হয়, মাটি ক্ষয় হয় আৰু তাৰ ফলতেই হয় মাটি তাৰ ফলতেই
হয়।
গৰা খহনীয়া হওক, বা অ', কি বুলি কওঁ ভূমিকম্প হওঁক, বানপানী হওঁক, বিভিন্ন ধৰণৰ এইবিলাক যিবিলাক আপোনাৰ সমস্যা সেইবিলাক বাঢ়ি গৈছে এতিয়া, বা আজি আমাৰ অসমত বানপানী নে, বানপানীৰ চবতকে এটা উম, মূ-মূল সমস্যা বুলি ক'লেও ভুল নহয়। বিভি প্ৰতে প্ৰত্যেক বছৰে বিভিন্ন ধৰ
আজিকালি যে গুৱাহাটীৰ কওঁকচোন।
হয় অ', হয়, হয়, শুনি আছোঁ, এইয়া। বানপানী আজিকালি বেছিভাগ প্ৰায়ভাগ সময়তে কৃষকৰ এটা টাই ভয় থাকে যে অ', এইবাৰ বানপানী আহি খেতিখিনি নষ্ট কৰি নিদিলেই হ'ল সেই ভয়টো কিয় লাগে? এই যে গছ-গছনি নোহোৱা হৈ যাই আছে তাৰ পৰা এইবিলাক সমস্যাও বাঢ়ি গৈছে আকৌ কৃষক সকলৰটো এটা তেওঁলোকে এটা কামতে নিৰ্ভৰ, তেওঁলোকে কৰি খাই আছে। কিন্তু সেই কৃষিৰ পৰাও যদি তেওঁলোকে এনেকুৱা ধৰণৰ অহ, এটা ভয় লগাও প-পৰিস্থিতিৰ সন্মুখীন হব লগা হয় তেতিয়াহ'লে তেওঁলোকে কেনেকুৱা ধৰণৰ উম, মানসিক ৰোগত ভুগিব পাৰে।
হয়।
আৰু আপুনি যেনেকে কৈ আছে গুৱাহাটীত হয় অলপ বৰষুণ দিলেই বানপানী হয়।
হা গোটেই
গোটেই ডুবি যায় হয় সেইটোৱে এতিয়া অ', গুৱাহাটীখনত সেইটো চৰকাৰৰ ভুল বুলিতো ক'ব নোৱাৰি চৰকাৰে বনাইছে। মা আৰু অকল যে চৰকাৰে বস্তু বনাইছে তেনেকুৱা নহয় গোটেই বিভিন্ন ধৰণৰ মানুহবিলাকে কিমান অট্টালিকা ক য'ত অট্টালিকাৰে ভৰ্তি ত' সেই অট্টালিকাবোৰ চৰকাৰে বনাইছে নেকি সেই এটা